হেল্লৌ'
হেল্লৌ' আছো এনেই, তুমি?
মই এনেই আছো।
অঁ' খবৰ-খাতি ভালেই, তোমাৰ?
মোৰো ভালে।
অঁ'
অঁ' পিছে খোৱা লোৱা কৰিলা?
খোৱা লোৱা কৰা নাই এতিয়ালেকে কৰিম আৰু অলপ দেৰিকৈ।
অঅ'।
তুমি-
মই কৰিলো ওহো।
অহ অহ।
উমঁ উমঁ!
মোৰ অৱশ্যে দেৰি হয় অলপ - অঁ অঁ এইটো হয়।
গাটোও বৰ বেছি ভাল নহয়।
কিয়?
এই সময়ৰ খোৱা সময়ত নাখাওঁ কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ সেইকাৰণে।
অঁ!
আৰু বৰষুণ যে-
তেওঁৰ কৰিব লাগে -
আৰু বৰষুণো দিলে ভিজিলো।
অঁ-
পিছে আজি কি বনাবা ঘৰত?
ঘৰত কিবা বনাইছে মায়ে গমেই নাপাওঁ।
অহ! এহো তুমি কি কি খাই বেছি ভাল পোৱা।
উমঁ মইতো- মইতো ফাষ্ট ফুড এনেকৈ নাখাওে ঘৰৰ বস্তুৱে বেছিকে খাওঁ।
অঁ এইটোতো ভাল কথা। ঘৰৰ বস্তু বেছিকৈ খাব লাগে।
উমঁ, ফাষ্ট ফুড খালে মানে বেমাৰ হয় আৰু মানে এনে- কোৱা আৰু- সেইকাৰণে ফাষ্ট ফুডটো মই - নহয়-নহয় তেনেকুৱা নহয়।
মই হঁয় সেইটোৱে হয়ঁ, ফাষ্ট ফুডৰ নাম সেইটো কাৰণে ৰখা হৈছে ফাষ্ট ফুড- কাৰণ ইয়াক ফাছ-ফাছ খাব পাৰি।
নহয় নহয় তেনেকুৱা নহয়।
ওহোহ ফাপোটো মানে কি হয় সোনকালে- হৈ যায় আ মানে ভাত দাইল হোৱাতকৈ ফাষ্ট ফুডটো বহুত বেছি- হয়ঁ সেইটো কাৰণে ইয়াৰ নাম ফাষ্টফুড হয়।
উমঁ!
এই ফাষ্টফুট খালে জানাই- অঁ ফুড এনে ফাষ্ট ফুড খালে জানাই কি কি হঁয়।
অঁ!
সোনকালে হজম নহয় গেছ হৈ- যায় বহুত দেৰিলৈকে পেটত থাকে পেটোক ফুলা ফুলা হৈ থাকে।
উমঁ!
আৰু বেছি কি হয়ঁ। আহ খোৱা বস্তু খিনি বেছি তেল তেল হৈ থাকে। যিটো আমাৰ কাৰনেতো একদমেই ভাল নহয়, কাৰণ- বেছি তেল থকা বস্তু খালে কি হ'ব? আহ আমাৰ হাৰ্টৰ লোকচান হ'ব যেনেকে, ধৰা তোমাৰ হাত হাতটো মানে কি হয়, কেতিয়াবা তোমাৰ হাৰ্ডিটো নহয় নবা এনেকে ৰখি যাব পাৰে। এনেকা মানুহে হাৰ্ডিটো হয় ন' মানে হাৰ্ডিটো
আৰু তোমাৰ ঘৰুৱা দালি-দালি ভাতটো চবতকে বেষ্ট আৰু। চবতকৈ বেছি দালি ভাতত বহুত বেছি প্ৰটিন থাকে। আৰু লগত এটা নেমু লৈ ললে বাছ আৰু ধৰি ললা একো নালাগে।
অঁ।
আৰু আজিকালিতো তোমাৰ খোৱা বস্তু দামো বাঢ়ি গ'ল।
দামো বাঢ়ি গৈছে, হয় পাৰিলেতো সকলোবোৰ ঘৰৰে খাব লাগে, ঘৰতে শাক-পাচলি চবজি মানে নিজে ৰুই কিন, একদম মানে পিয়ৰ আৰু
হয় এই টাবত যে মানুহে ফুলৰ টাব যে আছে, সেই তেনেকুৱা টাবতেও অলপ যদি পিয়াজ অলপ ৰসুন তাৰপাছত
অ হয়, বা দুবিধ মান শাক পাচলিয়ে এ বিলাহী, বেঙেনা এনেকৈ, জিকা, লেচেৰা এনেকুৱা যদি অ নিজৰ খিনি হোৱা কৈ আৰু যদি সকলোৱে যদি কৰে তেতিয়া হ'লে মানে বাহিৰাটো মানে এনেকুৱা মানে খাবই নেলাগে বেজি দিয়া বস্তুবোৰ।
হয় বাহিৰে মেডিচিন দিয়া বস্তু খাব নালাগে আচলতে। অ আজিকালি যে ফল-মূল তাৰপিছত শাক-পাচলি এইবিলাকৰ কিবা কিবি দি থাকে ন' সেইবিলাক খোৱা ফলেদি মানুহৰ কৰ্কট ৰোগ বহুত বেছি বাঢ়ি গৈছে।
অঁহ।
যোৱাকালি এটা নিউজ পালো যোৰহাটৰ যোৰহাট নেকি, ডিব্ৰুগড়ৰ নেকি এনেকে কিবা যোৰহাটে চাগে। অ শোতৰ হাজাৰ মান কি মানুহ অকল কেঞ্চাৰ পেচিয়েণ্ট আছে।
ইমান বাঢ়িছে উম! আৰু এইটো বয় বছৰত আৰু নতুনকৈ আৰু নতুন পাঁচ হাজাৰ ধৰা পৰিছে।
তোমাৰ ঘত এই বহুত মানে বাঢ়িছে নহয়
হয় এই খোৱা লোৱাৰ উৎ ফলতো বহুত বেছি হয়, কাৰণ খোৱাৰ, আজিকালি তুমি ফল মূল বিলাক খাবা তাতে মানে কাৰবাৰ দিয়ে পকিবলে।
হুম।
তাৰপাছত
আৰু ফল মূলৰ এই যে আপেলৰ বাকলিটোত যে চাবাচোন এই কৰি দিলে ম'ম ওলাই।
মম নোলায়, নহয় নহয় এইটো মানে কি এইটো বেলেগ একো নহ হয়, এইটো মানে কি হয় আপেলটোক মানে কি ভাল ৰাখিব কাৰণে এইটো ৰাখে। ধৰা তোমাৰ এতিয়া যদি কাশ্মীৰ পৰা আপেলটো একদম পোৰা গোটেই ভাৰততো যাব লাগিব। এনেকে যদি একদিনততো এইখিনি নাযায় ন? ত' বহুত দিন লাগিব আৰু। ষ্টকতো ৰাখিব লাগিব বিক্ৰী কৰিব লাগিব, মানুহে ত' এইটো মানে কি এই মমৰ নিচিনা ওলাইতো মম নহয় কিবা বেলেগ কিবা দিয়ে আৰু নামটো ময়ো নাজানোঁ। এইতো মানে কি এইটো আঁপেলটোক মানে ভাল ৰাখে।
অ', মইতো ইমান দিনে মম বুলিয়ে ভাবিছোঁ।
অ', সেইটো মম নহয়।
সেইকাৰণে বাকলিতো গুচায়ে খোৱা যায়।
হয়, হয়, বাকলি গুচাই খোৱাটো বেছি ভাল।
অ' আৰু আমবোৰো এইবাৰ মানে ভিতৰত দেখি গুটি ভালকৈ নহ'য়ে। কিন্তু বাহিৰত কি ধুনীয়াকৈ পকি যায়।
এইবিলাক মানে কি হয়, অ', সৰু সৰু আম বিলাক চিঙি এই গেছত পকাই দিয়ে। গেছত পকাই দিয়ে আৰু মই নিজেয়ো দেখিছিলোঁ মানে এই ফল বেপাৰী কিছুমানে কিবা পাউদাৰ টাইপৰ বচ টানে, আনি কিনে কাগজত দি কিনে কলৰ ওচৰত দি ৰাখি দিয়ে তাৰপিছত মানে কি ৰাতিটো গ'লে কলটো পকি যায়। কল তাৰপিছত আম এনেকুৱা।
অ'
হয়, ভয়ানক আজিকালি। বস্তু খোৱা।
চব ভয়ানক।
সেই হিচাপত ক'লে মানে কি ঘৰত নিজে অলপ যদি মধুৰিআম গছ ৰুই দিয়া যায়, আম গছ ৰুই দিয়া যায় নিজৰ ঘৰত। ঘৰৰ ফল মূলে খাই ভাল সুস্থ হৈ থকা বিচাৰোঁ।
অ', গাঁওবোৰতো তেনেকুৱাই কৰে ন? আমাৰ গুৱাহাটীতহে চব মানে সহজতে লাগে মানুহক।
আৰু গুৱাহাটীতো মানে কি জানা? এই যে, ফল মূল বিলাক বা শাক পাচলিবিলাক যে, ঔষধ দিয়ে যে, মই যে আমি যে, ক'লো অলপ আগত এইটো দিয়ে কিহৰ কাৰনে? আৰু ব্ৰইলাৰ মুৰ্গী যে খাব নালাগে বা ব্ৰইলাৰ মাগৰ মুৰ্গীৰ কিবা বেজি দিয়ে। অ', চাৰি দিনৰ মূৰতে যে, অ', সৰু বাচ্ছা এটা মানে কি বহুত সোনকালে ডাঙৰ হৈ যায় ব্ৰইলাৰ মূৰ্গীটো সেইবিলাক কিহৰ কাৰনে হৈছে এইবিলাক কাৰ কাৰণে হৈ আছে? আমাৰ মানুহৰ কাৰণে হৈ আছে কাৰণ কিয় জানে মানুহৰ চাহিদা বেছি। এতিয়া এটা মুৰ্গী পুহি ডাঙৰ কৰিব হ'লে যদি ঘৰুৱা ভাবে যে, ডাঙৰ কৰিব যাওঁ। কমেও দুইমাহ, ডেৰ মাহ মান সময় লাগিব। এতিয়া যদি চহৰত বহুত মানুহ আছে চবকে যদি চিকেন খাব লাগে এতিয়া চবেই যদি চিকেন খাব বিচাৰে তেতিয়াহ'লে তোমাৰ এই যে যিবিলাকে মুৰ্গী পোহে সিহঁতে কি লগে, লগে মুৰ্গী দিব পাৰিব নেকি? নোৱাৰে ন' মানুহৰ চাহিদা যিমান সেইকাৰণে মানে কি হৈছে এই সৰু বাচ্ছা এটা বেজি দিয়ে। তিনি চাৰি দিনতে এটা ডাঙৰ মুৰ্গী হৈ যায়।
হম
এই তোমালোকে বেলেগক কৈও লাভ নাই কাৰণ মানুহৰ চাহিদা হিচাপে এই ঔষধ দিয়া বস্তুবিলাক খাব লগা হৈছে।
উম। কিন্তু এনেকতো মানুহক মানে বেয়া কৰি আছে ন মানুহে মানুহৰ ক্ষতি কৰি আছে।
হয়। অক্সুৱেলী চাব গলে মানে কি হয় আ যিসকলে মানে কি মেডিচিন দি কিনে বিক্ৰী কৰি আছে সিহঁতেও বেয়া কৰি আছে।
অ।
এতিয়া চহৰতো কি হয় বস্তুতো নাটনি হৈ যায়, এতিয়া যদি ছবি যদি বাহিৰৰ পৰা অহা বন্ধ হৈ যায়। ত গুৱাহাটী মানুহৰ চব্জি নোখোৱাকে থাকিব, চব্জি হাহাকাৰ লাগিব তে আৰু গুৱাহাটীত বহুত মানুহ থাকে। ত এনেকুৱা চহৰবিলাকত কি হয়। চব্জি বিলাক এই ঔষধ দিয়াই থাকিব সেইবিলাক আৰু সেই মানে কি ধৰা তোমাৰ যোনটোয়ে যোনটো তোমাৰ ঘৰুৱা ভাৱে ডাঙৰ হয়, ধৰা এটা পানী লাও ডাঙৰ হওতে খুব বেছি ত্ৰিশ দিন মান লাগে মানে এস একমাহে ধৰা তেতিয়া যদি গুৱাহাটীত যদি মানুহে খাব খুজে সৰু পানী লাও বেজি মাৰি দিব খুব তিনদিন দুদিনতে মানে কি হয় পানীলাওটো ডাঙৰ হৈ যাব। অকল পানী লাও বুলি নহৈ বেলেগ বেলেগ চব্জিও আছে বেলেগ ফল মূলো আছে, ত সেই হৈছে মানে কি চহৰত মানে কি হয় মানুহৰ প্ৰয়োজন বেছি সেইকাৰণে এই বস্তুবিলাক আজিকালি ভেজাল।
অহ।
এতিয়া কৃষকৰো ভুল নাই, কাৰ কৃষকে দিব লাগিব ন মানুহক।
দিব লাগিব সময়মতে দিব লাগিব।
সময়মতে দিব লাগিব সেইটোয়ে, এতিয়া কৃষকে যদি আঁ ভাবে যে মই একো ঔষধ পাতি নিদিয়াকৈ নিজেই অ দা মানে কি যোনটো মানে কি নৰ্মেলি যোনটো ডাঙৰ হয় খাব পৰাকে কোনো ধৰণৰ ঔষোধ পাতি নিদিয়া তে সেনেকে কৰিলে বহুত দেৰি হয় তে চান হব আৰু লগত মানে কি অ তেতিয়ালৈকে আধা মানুহ নোখোৱাকে থাকিব লাগিব চব্জি। মান নাপাবো এনেকে, এইটো মোৰ ধাৰণা দেই।
উম হুম।
আৰু ডক্টৰৰ পৰা ভি ভিটামিনবোৰ লৈ খাব লাগিব ধৰা আজিকালি খোৱা লোৱো ইমান হেৰি নাই। আইৰন
অ।
কলডিল খাব লাগে কেচ কেঁচা কল মানে কাচকল যোনটো আমি কওঁ কাচকল খাব লাগে তাৰপিছত ঢেকীয়া শাক যোনবিলাকত আইৰণ বেছি আছে ক'লা কচু খাব লাগে।
কলা কচু খাব লাগে তাৰপিছত আকৌ মাছৰ যিটো মানে চালানি মাছ সেইটো নালাগে ঘৰৰ পু
সেইটো নালাগে। হয় ঠিক আছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল, পিছত আমি বেলেগ এটা কথাত আলোচনা কৰিম। উম, ঠিক আছে।